হেল্ল
হয় হয়, হেল্ল নমস্কাৰ। হয় হয়, হয় কওকচোন?
আ আপোনাক এটা কথা কাৰনে অলপ ফোন কৰিলো, আপোনাৰ সময় হ'বনে অলপ?
হয় হয় আছো আছো আছো আছো মই ফ্ৰী আছো আৰু আপুনি মোৰ কথাটো ই কষ্টকে শুনা পাইছেনে?
হয়ঁ হয়ঁ পাইছোঁ পাইছোঁ।
হয়ঁ হয়ঁ হয়ঁ কওক
বাকী আপোনাৰ লগত এ এটা। কথা আপোনাৰ আলোচনা হম ভালকৈ যে-আপোনাৰ পনিৰ, কথাটো হ'ল আ আপোনাৰ আমাৰ অসমীয়া সমাজত যিটো নেকি আমি বিয়া বুলি কওঁ সেই বিয়াখনন কেনেদৰে, পতা হয় বা কেনেকে এ কি হিচাপে পতা হয়। আহ তাৰ ওপৰত এটা ভিত্তি কৰি আপুনি- অলপ চমুকে বুজাই দিব লাগে।
হয়ঁ চাব গলে। আপুনি মানে অসমীয়া বিয়াৰ এনে নীতি নিয়মবিলাক জানিবলৈ বিচাৰিছে আৰু ন।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ নিশ্চয় নিশ্চয়।
হয়ঁ ৰব মই মানে ইমান ভাল কৈ নাজানো নীতি নিয়ম মানে দেখিছোঁ তথাপিও মানে তাৰ বিষয়ে অলপমান কৈ দিম বাৰু আপ- আপোনাৰ ওচৰত।
হয়ঁ ঠিক আছে আপুনি যিমান খিনি গম পায় বা যিমান খিনি দেখিছে বা আপোনালোকৰ সেতো যিমান খিনি যেনেকে যি কৰিছে সেইখিনিৰ ওপৰত ক'লে হ'ব সেইখিনিয়ে বুজিম।
হচ হয়ঁ।
আৰু তাৰপিছত মোৰ ফালৰ পৰা মই যিমান খিনি জানো সিমান খিনি আপোনাক কম আপুনি গম পাব তেতিয়া।
হয়ঁ হয়ঁ।
অসমীয়া অসমীয়া বিয়া অসমীয়া সমাজৰ বিয়া বিবাহ বা বিয়া আমি বিয়াই বুলি কোৱা যায়। কিন্তু এনেই শুদ্ধ ভাষাত ক'বলৈ গ'লে বিবাহ হয় হয়নে?
হয়ঁ লিখিতকে আমি বিবাহ বুলি লিখা হয় কিন্তু আমি কওতে নৰ্মেলি আমি গাওলিয়া ভাষাত বিয়া বুলিয়ে কওঁ নৰ্মেলি হয়।
এফালে অসমীয়া সমাজৰ বিয়া বুলি কলে আমি অ এনেই বহুত নীতি নিয়ম আছে বিয়াৰ মানে নীতি নিয়ম বিলাকো বহুত আছে যেনে- কুৱাকে আমাৰ প্ৰথমতে থাকে। কিন্তু অঁ দৰা কইনা ঘৰৰ এনেই অঁ অহা যোৱা মানে ইঘৰে সিঘৰত তাত অহা যোৱা মানে কইনা চল চাবলৈ অহা তাৰ পাছত অঁ দৰাৰ ঘৰত যোৱা সেনেকুৱা বহুত নীতি নিয়ম আছে। তাৰ পাছত সেনেকুৱা এটা পৰ্ব হৈ গ'ল মানে দৰা কইনে অ মানে চোৱা এইটো পৰ্ব হৈ গ'ল হৈ যোৱাৰ পাছত-
হয়ঁ!
আমাৰ আৰু আহিব যেনেকুৱাকে- ঘৰত অঁ বিয়াৰ মানে তাৰিখ- সেইদিনাই তাৰিখ ঠিক কৰে বাৰু? সিদিনাই তাৰিখ ঠিক কৰি তাৰ পাছত আৰু বিয়াৰ মানে অ', অ', বিয়াৰ হে কৰে তাৰিখ ঠিক কৰি বিয়া বিবাহৰ মানে দিন ধাৰ্য্য কৰাৰ দিনা মানে হয় হয় হয়। দিন যোনদিনা মানে বিবাহ হেৰি কৰিব আৰু সিদিনা তাৰ মানে অ' সেইদিনা মানে তাৰে আগাত বিয়াৰ আগ আগদিনা বুলি ক'ব। আগদিনা এনেই জোৰোণ পঠোৱা হয় মানে কইনাৰ ঘৰত দৰাৰ ঘৰে জোৰোণ পঠায়। যেনেকুৱাকে জোৰোণ বুলি ক'লে জোৰোণত বহুত নীতি নিয়ম আছ যেনেকুৱাকে দৰা ঘৰৰ মানুহ গোটই আহিব পৰিয়ালেদি হয়নে। তাৰ পাছত সেই পৰিয়াল আহি তেওঁলোকৰ পৰা মানে কইনা লৈ আহ যোনদিনা বিয়া হ'ব। যিদিনা বিয়া হ'ব সেই মানে কাপোৰ পঠোৱা হয় যেনে এতিয়া মেখেলা চাদৰ মেখেলা চাদৰ পঠাব আ অলংকাৰ পঠাব তেনেকুৱা। তাৰে হয় আপুনি নে জানেনে এই জোৰোণৰ বিষয়ে? মানে জোৰোণও মানে হয় অ' কওঁকচোন।
হয়, জোৰোণনৰ বিষয়ে জানো বাৰু এইটো এতিয়া আপোনাৰ জোৰোণ বুলি ক'লে আপোনাৰ যিটো অ' মেইন বিবাহ হয়। বিয়া হয় সেই বিয়াৰ আগত যিটো আমাৰ জোৰণ বুলি কয়। সেই জোৰণটো কৰা হয়, গতিকে সেই জোৰোণত অ', এটা বিভিন্ন নিয়ম আছে। এই আমাৰ অসমীয়া যিটো নিয়ম আছে, সেই ৰীতি নীতিৰে নিয়মখিনি কৰা হয়। এনেকে ধৰক আহ ল'ৰা ঘৰৰ পৰা মানুহ গৈ পেলাই তাত এ এইটো জোৰোণটো হয়, এইটো কইনাৰ ঘৰতে কৰা হয় বেচিকেলি আপোনাৰ তাতে কৰে। গতিকে দুয়ো পাৰ্টিৰ মানুহখিনি লগ লাগি পেলাই কইনাজনী সজায় ফুৰাই মেলি তাত এনেকে কাপোৰ চাপোৰ দি পেলাই এনেকুৱা ধৰণৰ সেইটো আমি জোৰোণ বুলি কওঁ, সেইটো আপোনাৰ বিবাহৰ আগত কৰা হয় আৰু।
আৰু আগদিনা
আগদিনা কৰা হয় সেইটো জোৰোণ বুলি কয়, হয়।
হয়, মানে জোৰোণতো মানে জাগালৈ ভেদে জাগা ভেদে মানে বেলেগ বেলেগ নি নীতি নিয়ম আছে
বেলেগ বেলেগ আছে আছে নৰ্মেলি আপোনাৰ ধৰক আহ কিছুমানে যেনেকুৱা আমাৰ সমাজত এতিয়া গাঁৱলীয়া পৰিৱেশত কিছুমান ধৰক অ', মানুহে জোৰোণ জোৰোণতো চবেই গম পায় আমিও গম পাওঁ জোৰোণ থাকে। বা ৰিং চেৰ'মনী থাকে। এইটো আঙঠি পিন্ধা বুলি কওঁ সেইটোও থাকে। কিন্তু কিছুমানে কি হয় এটা এটা হেৰিতে গোটেইখিনি কাম কৰিব খোজে। যিবিলাকৰ পইচা পাতি ক্ষেত্ৰত অলপমান দুৰ্বল হয়, তেখেত লোকে মানে কি হয় একেলগতে মানে বিয়াতে গোটেইখিনি কাম কৰায়। আন কিন্তু কিছুমান যিখিনি হয় সেইদিনাই কিন্তু যিখিনি মানুহ ধৰা ধনী মানুহ সিহঁতৰ মানে প্ৰত্যিক এতিয়া পৰ্ব বেলেগ বেলেগকে বনোৱা হয় বেলেগ বেলেগে কৰায় আচ্ছা এনে প্ৰথম আপোনাৰ ৰিং চেৰিমনী কৰিব তাৰ পিছত গোটেইখিনি সময় সুবিধা হেৰী কৰিব। বোলে আকৌ আপোনাৰ বিয়াৰ আগে আগে আহিব জোৰোণ যিহেতু আপুনি ক'লে অলপ আগতে জোৰোণ জোৰোণত পিছতহে আপোনাৰ মেইন বিয়াখন এহ আপোনাৰ- হয় আৰু আৰম্ভ হয়, এইটো লাষ্ট বিয়া আৰু মেইন বিয়া। কথাটো সেনেকুৱা। এতিয়া আপোনাৰ
হয় হয় কওঁকচোন
এনে আপোনাৰ বিয়া বুলি কলেতটো লৰাৰ আহ সাজ পোছাক জোৰ টেলি বেলেগ বা ছোৱালীজনীৰো হোটেলি বেলেগ সধা হয় হেল্ল'
দিয়া হয় হেল্ল'
শুনিচোন যে আপোনাৰ নেটৱৰ্কতো অলপ নেটৱৰ্কতটো আপোনাৰ অলপ বেয়া চাগে সেইটো কাৰণে অলপ অ স্পষ্ট শুনা নাই কথাবিলাক অলপ ফাজি ফাজি হৈ আছে।
হয় হয় হয় এতিয়া শুনিছেনে?
শুনিছো শুনিছো।
অ মানে
হয় মানে এনে আপুনি বিয়া বিয়া বুলি ক'লে মানে বিয়া। আমি যোনদিনা বিয়া হ'ব মানে জোৰোণ দৰা কইনা। বিয়াৰ দিনা এনেই কইনা ধোৱা দৰা ধোৱা এনেই নিয়মটো জানে নাজানে।
নিয়মটো কইনা ধোৱা নিয়মটো ইমান ভালকে নাজানো যে মই যিখিনি জানো সেই কিন্তু আপোনাক মই ক'ব চেষ্টা কৰিম মোৰ ফালৰ পৰা আপোনাৰ বিয়াৰ দিনা। কন অ কইনাজনীয়োকো গা, ধুওৱা হয় আৰু ল'ৰাজনকো গা, ধুওৱা হয়। মই জনামতে আৰু মোৰ ফালৰ পৰা মই যিমানখি জানো আপোনাক কব চেষ্টা কৰিছো। আছে আছে নিশ্চয় নিশ্চয় নিশ্চয়। নিশ্চয় নিশ্চয় পানী তোলা পৰ্ব আপোনাৰ লৰা ফালৰো আছে ছোৱালীৰ ফালৰোও আছে। মই যিখিনি দেখিছো আপোনাৰ অ ছোৱালীজনী চাগে ৰাতিপুৱা গা, ধুই নেকি তেনেকুৱা
হয় হয় ৰাতি গা ধুৱোই কইনাক বে মানে চবৰে মানে জাগা জাগা ভিদে বেলেগ বেলেগ হয়। আৰু নীতি নিয়ম হলেও হয় হয়।
বাকী আপোনাৰ যিটো লৰা দৰা দৰা ঘৰ আপোনাৰ মই যিখিনি জানো সেইিনি আপোনাক কম দৰা ঘৰৰ পৰা। আোনাৰ যেতিয়া আমি কইনাজন আনিব যাম আনিব যোৱাৰ। মোটামুটি সন্ধিয়া সময়ত গা ধওৱা হয় গা, চা ধুৱাই পিনি ৰেডি কৰাই পেলাই কাপোৰ কানি পিন্ধাই, পেলাই আপোনাৰ- আহ এটা টাইম থাকে আৰু নিৰ্দিষ্ট সময় থাকে যে ইমান সময়ৰ ভিতৰত আমি- কন্য, দেশৰ গৈ পাব লাগিব বা গৈ পাই পেলাই ইমান। খিন সময়ত কাম খিনি সমৱেশ কৰিব লাগিব সময় সীমা এটা থাকে ন এইটো আমি এটা ৰীতি নীতিৰ মাজতে আমি চলি আহিছো বাচ চলা যায়। যেনেকে আপোনাৰ এ যোৱা হয়, যাই পেলাই সেনেকে কৰা হয় আৰু। দৰা ঘৰৰ পৰা এনেকে যোৱা হয় বিয়া চিয়া পাতিলে আপোনাৰ। সেই নিয়মত আপোনাৰ কইনাখৰত যোৱা হয়, গৈ পেলাই তাত তাতেও আপোনাৰ নিয়মতে কিছুমান যেনেকে ধৰক, আপোনাৰ দৰা যোৱাৰ আগমহুৰ্তত বোমা চোমা মাৰা হয়। তাৰ পৰা আপোনাৰ দৰাৰ আগ ভেটি ৰাস্তা ভেটে। আপোনাৰ কিছুমান প্ৰশ্ন কৰা হয়। এইটো আমাৰ নিয়ম আছে। ত' প্ৰশ্ন কৰা টাইমত আপোনাৰ দৰাৰ যিখিনি কুইশন কৰা হয় বা প্ৰশ্ন কৰা হয়। প্ৰশ্ন কৰিলে আপোনাৰ দৰাক উত্তৰটো দিব কয়। যেতিয়া ধৰা উত্তৰটো দিব নোৱাৰিব, তেতিয়া তাৰ বিনিময়ত অলপ উম ধেমালি সুৰেৰে টকা পইচা বিচৰা হয়। ত সেনেকুৱা নিৰ্দিষ্ট কিছুমান আপোনাৰ নিয়ম নীতি আছে।
হয়
অ। তাৰপৰা আপোনাৰ সেইখিনি সময়ত আপোনাৰ দৰাৰ এটা নিয়ম আছে কি, আপোনাৰ মুখখন দেখ খাব নালাগে বা মানে ৰুমাল এখন ল'ব লাগে। ত তেনেকে কথাবিলাক কব লাগে, দৰা ঘৰৰ নিয়মটো। তাৰ পৰা
হয় হয়।
এনে মানে এতিয়া আমাৰ অসমীয়া সমাজত হোম হোম যজ্ঞৰটো এ এ প্ৰচলিত আছে বা বিয়াত আমি হোম যজ্ঞ কৰা হয়। হয়নে? কিন্তু কিছুমানত মানে কি হয় হোম যজ্ঞ মানে কি, কিছুমানে নকৰে আৰু। বা টকা পইচাৰ কাৰণেও। কিছুমানে মানে এনেই লৈ যায়, সেনেকুৱাকে মানে হোম যজ্ঞৰ হোম যজ্ঞতো কিছুমানে নকৰা দে আহ দেখা পাওঁ আৰু আমি। হয়নে? আপোনালোকৰ ফালে এনে এনেকুৱা হয়নে? আমাৰ ফালে যেনেকুৱাকে ক'লো মই আপোনাক।
অ, এনেই আমাৰ ধৰক আমাৰ ফালে আপুনি যিটো কথা কলে।
হয় হয়।
তেনেকুৱা আমাৰ ফালে হোম যজ্ঞ হয়। কিছুমান আপোনাৰ কৰে নকৰে মানে সেইটো নকৰাৰ প্ৰশ্নটো হ'ল আপোনাৰ যেতিয়া এজনী ছোৱালী কেতিয়াবা আপোনাৰ অ গম নোপোৱাকৈ একচোৱেলি। ঘৰৰ পৰা এনেকে দুয়োজনে দুয়োজনক কিছুমান প্ৰেমৰ সম্পৰ কৈ দি ভাল পোৱা হৈ পেলাই যেতিয়া লৈ অহা হয়। লৈ অহাৰ পিছত আমাৰ সমাজ এটা নিয়ম আছে কি, যে আমি মন্দিৰত গৈ পেলাই যিহেতু আনিছে। আ অনাৰ পিছতো আপোনাৰ বেলেগ এ তেনেকুৱা ৰাস্তা নাথাকে ধৰক। আনিছেই যিহেতু। অনাৰ পিছত আপোনাৰ টো তেনেকে আমাৰ ধৰ এটা নিয়ম আছে কি, ছোৱালী যদি আনিছে, আনিলে এ একেলগে তেনেকে থাকিব নোৱাৰে তেনেকে। ত তাৰ সমাজত এটা নিয়ম আ তে নিয়মৰ মাধ্যমেৰে মন্দিৰত নি পেলাই মালা চালা দি বা কিবা এটা অ সাধাৰণ পুৰোহিত মাতি পেলাই বিয়াখন পাতি দিয়া হয় মাজৰ সমাজৰ মানুহ মাতি দিয়া কিন্তু সেই তেতিয়া আপোনাৰ হোম যজ্ঞটো কৰা নহয় ত তেনেকে মন্দিৰত পেলাই এ বিয়াখন পাতি দিয়া হয় কিন্তু আমি নৰ্মেলি যেতিয়া আপোনাৰ এটা বিয়া নৰ্মেলি আমি চোৱা চিতা বা চাই মিলে বিয়া হে কৰিবো এতিয়া আপোনাৰ হম যজ্ঞটো কৰা হয় কাৰণ কি আমি বহুত দিন আগৰ পৰা সেই বস্তুটো পৰিস্থিতি চলাই আছো আমি ত' সেইটো কাৰণে বিয়াখন সম্পন ভালকে সম্পন্ন ভাৱে কৰা হয় আৰু কেতিয়াবা কিন্তু ত আপোনাৰ এইখিনিয়ে কাৰণে আপোনাৰ হোম যজ্ঞতো কৰা দেখা নাযায় আমাৰ ফালে
হয় হয় আমাৰ ফালে তেনেকোৱাই হয় বাৰু
উম
তাৰ পাছত এনে কইনা বিধ বিদায় বা অ কইনা বিদায়ৰ এনে নীতি নিয়ম মানে জানেনে আপুনি যেনে এতিয়া বিয়াখন হৈ গ'ল হৈ যোৱাৰ পাছত কিছুমান এ নীতি নিয়ম থাকে আমাৰ আহ ঘৰৰ ভিতৰত লৈ যোৱা হয় কইনাৰ ঘৰৰ কইনাৰ ঘৰৰ ঘৰৰ ভিতৰত লৈ যোৱা হয় চাকি ভাঙি দিয়া হয় এনেকোৱা কিছুমান কি নিয়ম এনে জানে হয় কওকচোন
সেইবিলাক এ হেল্ল'
হেল্ল হয় হয় শুনিছো শুনিছো শুনিছো হয়
হয় আপোনাক
এনেকোৱা কিছুমান খেলাও আছে তোমাক হয় খেলিবলৈ দিয়ে যে বিয়াৰ দৰা কইনাক এনে জান